অৱ শুনি, অৱ শুনি শুনিছানে? হেল্ল' কি কৰি আছা!
এয়া নামঘৰলে গৈছিলো নামঘৰ পৰা এ আছোঁ তুইনে
অ অৱ অৱ অৱ শুনিছানে।
উম নামঘৰলে গৈছিলো কাম কৰিব
অ কিবা আছিলে কিবা আছিলে নেকি? অ কিবা আছিলে নেকি নামঘৰত?
নামঘৰত আজি বৰসবাহ আছিলে।
অ অ ভাওনা চাওনা আছেনে ৰাতিলে!
ৰাতিলে ভাওনাহে নাই।
অ কিয় পতা নাই নেকি? অ অ অ কিয় নাপা
এইবাৰ নাপাতে।
অ এয়া মানে, ল'ৰা-ছোৱালী নাই নেকি ন? কৰা ভাওনা কৰা।
ভাওনা কৰা মানুহ নাই গাঁওত।
অ', অৱ, সেই আজিকালি প্ৰায় ভাওনাত নাইকিয়াই হৈছেগে নহয় ভাওনা সংস্কৃতিটো।
হয়। হয় ভাওনাতো লুকাবলে ধৰিছে আজিকালি।
উম পাতি মানে মানুহ বিলাকে এলাহ এলাহ কৰে আজিকালি প্ৰায়।
হেলা কৰে ল'ৰবিলাক ওলাই নাহে।
ওলাই নাহে আজিকালি মানে ক মান মানে কৰিব লাগে। কিয় মানে সৰু ল'ৰা-ছোৱালী বিলাকে কি কি শিকিব মানে উঠি অহা প্ৰজন্মই যদি ভাওনা যদি মানে দেখা নাপায়।
হয়, হয়।
উম। ভাওনা যদি দেখা নাপায় আহ দে দেখি পেলাই যদি নিশিকে মানে ভাওনা বস্তুতটো কেনেকে বুজি বুজি পাব।
কেনেকে বুজি পাব।
উম আৰু উম। পাতিব লাগে হয় নহয় ভাওনাটো অসমীয়া যিটো সংস্কৃতি।
হয়, উম।
ভাওনা পাতিব লাগে।
অসমীয়া সংস্কৃতিটো একোৱেই নাইকিয়া হৈ গৈছে আৰু এতিয়া।
উম বজাই ৰাখিব লাগিব। আ আ মানে একোখন নাটকৰ জৰিয়তে মানে কথা। ত বুজিব বুজি পাবও লাগিব ন এটা একখন নাটকৰ জৰিয়তে এটা এটা কাহিনী বুজা বুজা যায়। ল'ৰা-ছোৱালীয়ে সেইখিন অ সেইখিনি মানে ল'ৰা-ছোৱালীয়ে যদি যদি তোমাৰ নেদেখে বা নিশিকে দেখিলেহে শিকিব হয় নহয় দেখিলে দেখিলেে শিকিব গতিকে মানে ভাব। ভাওনা সংস্কৃতিটো মানে এ ৰাতিলে বাও ভাওনা এভাগক পতাটোতো মানে ডাঙৰ কথা নহয় শিকালে মানে চবেই যদি শিকায় ত কিয় নহ'ব নো।
হয় শিকাবলৈ মানুহ নাই আগৰ নুৱা।
অ', সেইটোৱে। আৰু এনেও তোমাৰ ৰাইজে যোগ কৰিলেটো চবেই হয় ন ৰাইজে বোলে নখ জোকাৰিলে নৈ বই গতিকে ৰাইজে যদি তোমাৰ চবেই যদি আগৰণোৱা হয় লাই নাটকখন শিকোৱা হয় তেতিয়াতো তেতিয়াতো ল'ৰা ছোৱালী খিনিও শিকিলে আৰু গোটেই গাও মানুহ আপুনি চাবলৈও আহিলে ভালো লাগিলে ৰাতি। উ সেইটো কাৰণে মানে ভাওনা মই ভাবো মানে ভাওনাটো শিকিব লাগে মানে হ'ব লাগে উ দিনত বৰসবাহ খন পাতিলে ৰাতিলে তোমাৰ ভাও খন হলে কিমান ভাল লাগে আগতে ধৰাচোন আহ প্ৰত্যেকখন গাঁৱৰে মানুহ আহি এ এ এটা নামঘৰত চাইহি হইনে। বা আমিও যাওঁ বা বেলে বেলেগৰ অ বেলেগ লগৰ নাম নামঘৰতো চাবলৈ যোৱা হয়।
অ'।
অ', বা তুমি গলেহে তোমাৰ ওচৰলৈ আহিব তেনেকুৱা হয় কথাটো। যিহেতু গাও একো উম এখন মানে তোমাৰ যিহেতু গাঁও কেইবাখনো থাকে ন একে মানে কেইবাখন গাঁওলৈকেতো এটা নাম। ঘৰ নহয় বা এটা-এটা খেলৰ এটা এটা নামঘৰ হয় তুমি বেলেগৰ খেলত চাবলৈ গলেহে তোমাকো চাবলৈ আহিব। সেনেকুৱা হয় কথাটো উম ভাওনা সেইটো ভাওনা সংস্কৃতি মোৰ মতে মানে লুকাই যাব নালাগে।
নালাগে হয়-হয়-হয় শুনি আছো।
উম' এখন-এখন নাটক তোমাৰ চাবলে হলে এতিটা মস্য অবতাৰ বুলি ক'লে ল'ৰা ছোৱালীয়ে বুজিয়ে নাপায় হয়নে। বা সাৱিত্ৰী সত্যৱান বুলি কলে কিনো বস্তু এইটো খায় নে পিন্ধে নে কি নে।
উম' হয়। চিনেমা বেছি হ'ল ভাওনাও কমি গল।
উম' চিনেমাখনতো চাবলৈ যাবই আৰু সেই
চিনেমাটো চাবলৈ যাব এই ভাওনাতো কোনে চাব গে যাব।
উম' বহি একথাৰে। নেজানিব-নেজানিব মানে নজানেই।
নাজানেই অ',
নাজানেই।
উম,
সেইটোৱে জান জানিলে মানে জানিব। ভয় লাগে সেই চিনেমা খনতকে ভাওনা খনত অকমান গুৰুত্বটো দিলে ভাল হয় আৰু হয় ন নহয়। অ' আৰু শিকোৱা মানুহও থাকিব লাগিব তোমাৰ তাত। শিকোৱা মানুহ শিক কোৱা মানুহ থাকিব লাগিব তাৰ পিছত তোমাৰ চবে আগবাঢ়ি আহিব লাগিব হয় নাই ৰাইজে যদি আগবাঢ়ি আহে তেতিয়া সমাজত মানে যিবোৰ ধৰা আগৰণোৱা মানুহ সেইখিনিয়ে সেইখিনি যদি আগবাঢ়ি আহে তোমাৰ ভাওনাখন পাতিবৰ কাৰণে হয় নহয় চবেতো আগবাঢ়ি যাব কোনেনো নাযাব ভগৱানৰ ওচৰলৈ কোন নাযাব। বনো হয় নহয় বাৰু সেইটো সংস্কৃতি হেৰাই হেৰাই আমাৰ অসমীয়াৰ কাৰণে কিন্তু বহুত লাজৰ বিষয় হ'ব যদি ভাওনা সংস্কৃতিটো হেৰাই যায়। উম', ভাওনা সংস্কৃতিটো যদি হেৰাই যায় অসমীয়া মানুহৰ মানে বহুত লজ্জাজননৰ কথা হব।
হয়
কাৰণ মানে যিবোৰ ভগৱানৰে অৱতাৰ হয় নহয়। ভগৱানৰ অৱতাৰ বোৰ যদি মানুহে যদি নাটকৰ জৰিয়তে মানুহক নিদেখুৱায় কেনেকে বুজি পাব হয়নে।
হয়-হয়।
উম',
উঠি অহা প্ৰজন্মই বুজি নাপাব আৰু সেইটো বিষয়ে।
উম',
চিনেমাখনৰ বিষয়ে ভালকে জানিব, ভঢ়াওনাটোৰ বিষয়ে নাজানিব।
ভাওনাৰ বিষয়ে নাজানে তা সেইটোৱে-সেইটোৱে। মানে একো নাটক তোমাৰ এ-এ ভাওনা খনৰ জৰিয়িয়তে তোমাৰ মানুহক দে খোৱা হয় হয়নে বা চিনি পোৱা হয়।
হয়।
কৰাৰা হবতাৰ লৈ পেলাই যিখন খন যিখন ভাওনা। কিবা এখন আছিলে নামটো পাহৰি গৈছো আও। সেইটোতো-সেইটোতো নৰ্মেল ভাওনা নহয় ন তোমাৰ কেনেকে ওলাব কি ওলাব তেতিয়া অকমান। টো আভাস পোৱা যায় ভাওনা খনৰ জৰিয়তে হয় নহয়। বা ভগৱানক আমি কেনেদৰে বিশ্বাস কৰিম ভগৱানক আমি কেনেদৰে বিশ্বাস কৰিম সেই ভাওনাখনৰ জৰিয়তে। তুমি কিবা এটা গ'ম পালা বা এই বস্তুতটো কৰিলে এনেকুৱা হয় মানুহক কেনেকুৱা কৰিব নাপায়। হয় নে উম এনেকুৱা। এনেকুৱা কৰিলে এই কামটো সেইটো কাৰণে মানুহে আজিকালি ভুল কৰিবলৈ ভয় নকৰা হৈছে।
সেইটোৱে টো।
ভয় নকৰে কাৰণ ভাওনাখনৰ জৰিয়তে একো নাচায়েই সিহঁতি বুজিয়ে নাপায়। কৰ' পৰা সিহঁতি আয়ত্ব কৰিব পাৰিব যে এইটো কৰিলে ভাল হব এইটো কৰিলে বেয়া হব। আজিকালি মানুহে মাৰি পেললে কাটি পেল কাৰোবাক ভয় কৰে নে কাকো ভয় নকৰে। বেয়াকে কবলৈ ভয় নকৰে সিহঁতৰ কোনো মানে কুণ্ঠল বুলিয়ে নকৰে। কাকো মানে বেয়াকে এইটো ক'লে যে তেওঁ অন্তৰত দুখ পাব অন্তৰত দুখ পায় যে ভগৱানক কিবা এটা বিচাৰিব।
হয়।
উম সেইটোৱে মানে। মই ভাবো মানে ভাওনা সংস্কৃতিটো হেৰাই যাব নালাগে।
নালাগে আৰু ময়ো সেইটোৱে ভাবো উঠি অহা প্ৰজন্মই যাতে বুজি পায়।
আহ কি বস্তু।
হয়
আৰু যিটো যুগ হৈছে মানে এতিয়া হেৰুৱা চান্সটো বেছি। আছে মানে মানুহে আজিকালি কোনে কষ্ট কৰিব কোৱাচোন কোনেও কষ্ট নকৰে।
নকৰে।
নকৰে কোনেও কষ্ট নকৰে কোনে ভাওনা কৰে তোমাৰ ৰাতি এখন গাঁৱৰ পৰা আহি এখন গাঁৱত ভাওনা চাবহি। আৰু এইটো এইটো মই ভাবো এইটো হেৰাব নালাগে কণ্টিনিউ মানে। হয় এনেইতো পতা নহয় বৰসবাস খনৰ লগতে যদি ৰাতি ভাওনাখন পাতি দিয়া হয় কিমান ভাল লাগে।
হয়
এই সমূহ গোটেইবাৰ এইখন গাঁৱৰ পৰাও আহিব। ইখন গাঁৱৰ পৰাও আহিব চাবলৈ পৰিৱেশটো য়ে ভাল লাগে আৰু বেলেগ মানুহও চিনাকি হয় বহুত। দিনৰ মূৰত লগ হোৱাও হয়।
হয়
কথা শিকাও হয় মানুহৰ ভক্তিও জাগি উঠে হয় নহয়।
উম
সেইটোৱেই মানুহৰ মানুহে মানুহৰ লগত সেইটোয়ে আজিকালি যে মৰা কটা বা হিংসা হিংসা বোলা বস্তুতো বেছিকে হৈ গৈছে। এইবোৰ মেইন কথা এই এইবোৰে মানে এইবোৰতো এনেওতো তোমাৰ আজিকালি প্ৰাৰ্থনা জানো গাই? আজিকালি কি আগতে গাঁৱত ডাঙৰ ডাঙৰকে চিঞৰি প্ৰাৰ্থনা কৰা হয়নে আজিকালিতো প্ৰাৰ্থনা গোৱা প্ৰায় নাই। খুব কম কম মানে ক নজনা হৈছে কম মানুহৰ ঘৰতহে প্ৰাৰ্থনাতটো গায়।
হয় মুখস্থ কম মানুহে আছে।
কম মানুহৰে আছ অ। আগতে সন্ধিয়া লাগিল মাত্ৰ উ তোমাৰ গোসাইঘৰত মানুহ সোমাই প্ৰাৰ্থনা গায়। আজিকালি গায় জানো? আজিকালি নাগায়, নাগায় তো। সেইবোৰৰ সেইবোৰ সেইবোৰ যদি ভাব অ ভাবিবলে সময় নাইকিয়া হৈছে মানুহৰ মানুহৰ সময় ক'ত দিব? ফোনতটো আছে, এতিয়া সন্ধিয়া কেতিয়া আমি ধুনীয়াকে আজৰি হৈ পেলাই ফোনটোলেহে হাতটো যায়, হয় নে? ৰাতিপুৱা শুই উঠি তুমি কাম কেইটা কৰিবা গুহাই ঘৰতো তুমি গা বা ধুই পেলাই সোমাবা তাৰ আগতে ফোনটো চাৰ্জত লগাম যে আমি ফোন চাব লাগিব ফোন
লাগিব কোনটোত বেছি বেছি ব্যস্ত হবলৈ ললে মানুহ।
অ বেছি ব্যস্ত হব ললে ফোনটোত। অ মানে সেইটোৱেই ভগৱানক ভক্তি কৰিলেহে ভগৱানেও তোমাক চাব। হয় নহয়? তুমি বেয়াখিনি যদি তুমি কৰি থকা মানুহ এটা গুচিয়াবলে যদি তুমি সেই চাহটো যে মাৰিলে সেইটো তোমাক কি শক্তি পাই গ'ল বাও? সেইটো ভাল শক্তি পাই গ'ল নে বেয়া শক্তি? কেটা গ'ল বাও কোৱাচোন? সেইটো, সেইটো কাৰণে মানুহে অকমান ভাল, ভালটো আয়ত্ত্ব কৰিবলে চাব লাগে।
হয়।
উম' আগতে মানুহে মানে কোৱা শুনা মতে অ' যিবোৰ গৰ্ভৱতী মহিলা সেহেঁতে বোলে অকল ভগৱানকে মানে চিন্তা কৰে যে, পাৰ কৰে এই মোৰ এনেকুৱা এটা হৈ আছে। যেন মানে ভালে ভালে পাৰ কৰা বা ভালে-কুশলে বস্তুতো মানে পৃথিৱী অনা, কিন্তু আজিকালি মানুহে কি কৰে, আজিকালি মানুহে ফোন কেনেকে ধৰা চিজাইন কৰে, কিবা কৰে, সেইবোৰতো আজিকালি দেখুৱাই থাকে।
দেখুৱাই থাকে।
সেইবোৰ, সেইবোৰ আজি অ' মোবাইলত ব্যস্ত থাকে আগতে ধৰা আগতে ধুনীয়াকে তোমাৰ গাব কোনোবাই, গোৱাতটোও শুনিব, নিজেও গালে। কিতাপো পঢ়িলে তোমাৰ অ' ঘোষা পঢ়িব, সেইটয়ে মানে পৃথিৱীলৈ এটা অ' পৃথিৱীলৈ মানে এটা তোমাৰ বেবী, সেইটো অহা মানে সেইখিনি শুনি থাকিলেহে সি মানে তাৰ সি সেই সেই খিনিকে মানে যি যিখিনি মাকে শুনিব, সেইখিনিও সিয়ে শুনিব। গৰ্ভত থকা গৰ্ভত থকা শিশুটোৱে শুনিব। সেইটো ওলাই আহিলে সেইখিনি তেওঁ মানে তেওঁৰ প্ৰতি ভক্তি জন্মিব। কোৱা শুনা মতে আৰু দেই উম সেইটো। উম' আৰু বহুতত উম-উম বহুত দিনৰ মূৰত ফোন কৰিলো। ঠিক আছে হ'ব দিয়া অ'-অ'।